ক'বাত ওলাই যোৱা নাই হেল্ল,
অ,
ক'ৰবাত ওলাই যোৱা নাই?
নাই যোৱা ঐ।
উম, কিয় গৰম বহুত নে?
উম,
মই এই গৰমৰ কাৰণেই ঘৰতে আছো আৰু কি কৰিবি যি এগিতা গৰম বা কৃষ্ণ কৃষ্ণ, বোলো যি গৰম।
অ,
তাৰপিছত তোৰ এই যোৰহাট গৈছো অ, তাৰপিছত মানে তোৰ আজি যোৱা কথা নাছিলে সি কাইলে যোৱা কথা আছিলে কিন্তু সি আজিয়ে গ'ল নেকি। মানে এ নতুন নতুন কাপোৰ পিন্ধি গৈছে মই ভাবিছো সি তাতেই যাব বেলেগত নাযায়।
হে
মই বোলো ভাবিছো সি তাতে যাব বোলো বেলেগলৈ নাযায়, সি মানে নতুন কাপোৰ পিন্ধি গৈছেতো। তাকো এই সৰু যা বাইকখন লৈ গৈছে।
এভেঞ্জাৰো আহি যোৰহাট যাব।
নহয় নহয় নহয় এভেঞ্জাৰ লৈ পেলাই মানে বাপেকে তাকে ই দোলাবাৰীত থব যাব।
অ,
বাপেক যোৱা নাই কিন্তু সি মানে কিবা কাৰণে চব ক'বালৈ ওলাই গৈছে সিকাৰণে এইমাত্ৰ ক'বলৈ যোৱা দেখিল তাক।
জাগৰণং মই মাতোঁ নেকি?
পাড়ী মাতিব বাৰু।
উ, জাগৰণক মাতো জাগৰণে তোৰ ধৰি লও এই পোৱালি এটা এটক লৈ আহিব ধৰি লও জাগৰণ আহিব জাগৰণ তই মই সাঁতৰিলো হ'ল ন?
উম, উম,
তিনিটাই সাতৰিম তাৰপিছত গছৰ তলতে বহিম অকণমান টাইম। আদ্দা চাদ্দা অকণ পিটিম। ন?
উম,
উ, তাকে কওঁ আজি বহুত গৰম পেলাই সেই ইয়াত থাকিব নোৱাৰা তই ঘৰৰ ভিতৰত আমাৰ।
গৰমে মোৰ যে চৰ্দিডাল হৈ গ'ল কেনেকে মই ধৰিবই পৰা নাই নহয়।
চৰ্দি হৈ গ'ল তই মানে এই ৰাতিটো গা ধুওঁ যে।
উম,
তয় ৰাতি এই শোৱাৰ আগত কেতিয়াবা গা ধুবি কেতিয়াবা খোৱা এ মানে মূৰ চুৰ জিকাই দিয় যে।
উম,
সেইটো কাৰণে হৈছে চাগে, এনেতো নহয় তেনেকুৱা।
মানুহৰ ঠাণ্ডা দিনত চৰ্দি হয়, মোৰ গৰম দিনত চৰ্দি হৈছে।
তাকে নহয় এই বৰষুণত যে ভিজিলোঁ যে আমি।
এ সেনেকা নহয় মোৰ যে যে
এই নহয় নহয় এইটো হয়ে ঐ আমাৰ মাৰো হৈছে এই এইটো যেতিয়া মাৰ যে আমাৰ ডিউটি গৈছিলে। ত' ৰাতিপুৱা টাইমত মানে সেইদিনাখন বৰষুণ দি দিলে, এই বাৰিষাৰ যোনটো বৰষুণ সেইটো বহুত ঠাণ্ডা বৰষুণ, সেইটো বৰষুণ যদি তোৰ গাত পৰি যায়, তোৰ মানে চৰ্দি হোৱা চান্সটো বহুত থাকে, চৰ্দি জ্বৰ মাৰ এতিয়া চৰ্দি জ্বৰ কাহ তেনেকুৱা হৈ আছে মানে। তুুৰো চাবি কাহ চা হৈ যাব কাহ
সেইটো কাৰণে মই তাকে বোলো ভাবিলোঁ বোলো, এইটোয়ে হ'ব। পাৰে নাই নাই ভাত খোৱা নাই চাহ খাই পেলাই উঠি মই খোৱাৰ পৰা উঠিছো হে। বেছি টাইম হোৱা নাইতো, বেছি টাইম হোৱা নাই, মোৰ শোৱাৰ পৰা উঠা। তই তই কি কিবা কিবি খালি, তই কিবা কিবি খালি।
বুট খালোঁ।
অ' বুট ন। তোৰ আৰু এতিয়া চাহ আৰু বুটে খাই দিলে হয় গ'ল আ পেট ভৰি গ'ল।
হে হে
চাহ, বিস্কুট, বুট। তোৰ এইটোৱে চাগে ড্ৰেইলী ৰুটিন দে এইকেইদিন। বোলো তোৰ বোলো এইকেইদিন বোলো চাহ, বিস্কুট আৰু বুট। এইটো খালে হৈ যায়।
অ' সেইয়াই আৰু।
এইটো খালে তো বোলো পেট ভৰি যাব আ।
বাহ ক'ৰপৰা জানো চৰ্দিটো হ'ল।
উম, চৰ্দিটো হৈছে এই এইটো টেবলেট খাই দিবি।
অ'
এতিয়া কি ঘৰত কোন কোন আছে।
হুম
ঘৰত
ঘৰত বৰ্তমান অকলে আছোঁ। এতিয়া,
কিয় মাহঁত কলৈ গ'ল।
মাহঁত তোমাৰ ঘৰলৈ গৈছে।
ঘৰলে মানে পূৰণা ঘৰৰ।
অহ'
উম, পূৰণা ঘৰ গৈছে ন তহঁতৰ এই পুখুৰীটোত তো পুতি দিব পাৰ।
কোনটো
পুখুৰীটো পুতি দিয়ে নহয়, পুখুৰীটো তোৰ মানে জুং তুং বিলাক আতৰাই দে তেতিয়া পানীটো চাফা হ'ব, আমি সাতুৰি পাৰিম বে সেইটো পুুখুৰীতে
কিন্তু পুখুৰী আমাৰ নহয় না খুৰাহঁতৰ হে।
তেওঁ মানে চা গোচ চোচ পুতা আছে, এতিয়া বেয়া আৰু আমি সাঁতুৰিবলৈ।
এই গোচচোচ পুতিলে বেয়াও আমাৰ হে।
তহঁতৰো দ এইটো পুখুৰীত দটো ভাল খিনি মানে আছে।
উম, এই পাৰিম পুখুৰীটো লেতেৰা হৈ গ'ল অ'।
উম, লেতেৰা হৈ গ'ল ন।
অ'
এইটো কাৰণে হৈছেগৈ। এইটো তেওঁ কিন্তু যদি এবাৰ যদি পুখুৰীটো চাফা কৰি দিয়ে।
উম,
তাৰ পাছত কিন্তু তাৰ পাছৰ পৰাৰ পৰা আমি সাঁতুৰিব পাৰিম আৰু ধুনীয়াকে।
উম,
বুজিলি?
উম,
তাত তোৰ ধুনীয়াকৈ সাঁতুৰিব পাৰিম।
আজি তাকে আমি ক্ৰিকেটটো নেখেলোঁগৈ
আজি
উম, এই গৰম নাযাওঁ ন'?
হাঁ?
আজি বোলো গৰম বেছি পৰিছে নাযাওঁ বোলো
এই নাযাও নাযাও।
সে এনেই আকৌ এগাল তোৰ চা তোৰ চৰ্দি হৈ আছে। তই যদি এনেকুৱাত ঘূৰি ফূৰ আকৌ তোৰ আকৌ হব।
এতিয়া ক্ৰিকেট খেলিব নাই আৰু।
অ', সেইটোৱে বাৰিষা দিন আহিল মানে ক্ৰিকেট খেলিব নাই আৰু। আকৌ এনেই তই এই ছয়টা সাতটা পোৱালিয়ে এনেই আমি খেলি থাকা সেয়া লাভ নাই বুজ জ
চাহ
এনেকৈ মানে যদি পোৱালি ধৰি লও হোৱাহেতেন যদি একে বাৰ তেৰটা মান এটা ফালেকে উম, দশটা, বিশটা -বিশটা, দশটা - দশটা পোৱালি হোৱা হেঁতেনও বেলেগ কথা।
উম,
চাৰিটা পোৱালিয়ে ভালকৈ নহয় এটা টিমত
উম,
আমি ক্ৰিকেট কেনেকৈ খেলিম গৈ তই কচোন। ঐ দেবাশিছে আকৌ ভাল নিয়ম এটা উলিয়াইছে।
কিহৰ?
এ যিটো দোকানৰ পৰা ল'ব লৈ পেলাই আকৌ সেইফালে তহঁতৰ ঘৰৰ ফালে গৈ পেলাই খাব।
উম,
এতিয়া তহঁতৰ ঘৰৰ ফালে দিয়ে গৈ আছে চা মাত শুনিবি চাগে।
পিনছু
অ',
উম,
সি মানুহটো বহুত বেয়া হৈ গ'ল না, আগতেতো বহুত ভাল আছিল সেয়া পোৱালি
উম, এ বহুত বেয়া হৈ গ'ল, বহুত পোৱালি বহুত বেয়া হৈ গ'ল।
বা আমাৰ এতিয়া চাচোন তই নিজে ভাব, আমি যোনটো পোৱালিক আগত তাতে আমি একো এটা মানে কৰিব নোৱাৰো একোটা আমি কিবা খালেও সি নাখাই
উম,
সি সেইটো পোৱালি আজিকালি আমাৰ লগত তক্কৰ দিয়ে কালি মই আ তোৰ মানে টেম্পুত আহি আছোঁ
উম,
তাৰপিছত টেম্পুত আহি থকা টাইমত সি গোটকা জোকাৰি খাই আছে
উম,
তাৰ পিছত মোক কৈছে খোৱা না, খোৱা না, প্লিজ খোৱা না প্লিজ - প্লিজ - প্লিজ, মই কৈছো অ, তুমি মাইকী হৈছা নেকি? তুমি কিয় এনেকুৱা কৰি আছা কৈছা তুমিয়ে মোক শিকালা বুলি তুমি খোৱা সি সি মোক কৈছে বোলে মই শিকালো যে সেইকাৰণে তুমি খাবই লাগিব বোলে এনেকা কৈ আছে।
উম,
মইছো এই মই তোমাক শ শিকালো হয় কিন্তু মই নাখাও মোক মানুহজনী যে ঘুৰি ঘুৰি চাইছে হেই আগফালে মানুহজনী বহিছিলে মোক একে পাছফালে ঘূৰি কোন এইটো কোন এইটো ইমান প্লিচ প্লিচ কৈ থকাাতটো তেনেকৈ চাইছে। দেই মই তাকে ভাবিছোঁ বোলো ই যে মানুহ আৰু এটা বে। সি মানুটো অকণ সি মানুটো মানে বনি গ'ল বুজিছ।
বনি গ'ল বনি গ'ল।
তাইও টক্কৰ দিবোৱাৰিবি মইও টক্কৰ দিব নোৱাৰিম এনেকুৱা এনেুৱা কাম কৰিব দিব সি।
উম।
এইটো কাৰনে।
ডেঞ্জাৰ মাল।
হা হা?
ডেঞ্জাৰ মাল বোলো।
ডেঞ্জাৰ ডেঞ্জাৰ বা তাৰ তাৰ মানে কথাই শুনি পিনে উচতাদি মাৰাই শুনিবিনে।
অ', এইবাৰ গৰমতটো বেছি মৰা নাই নে যোৱাবাৰতকে?
এই বেছি মাৰিছে ধেত এইবাৰ মানে কি জানো মই যেতিয়া ৰাতিপুৱা ক'ৰ পৰা উঠিছোঁ ত' যিমানটো দেখৰ চকু পোহৰত মানে মই মনিব পৰা নাই চকু ৰ'দটো ফালে চাইছো যে
ইমান ৰ'দ মাৰে মানে তোমাৰ আমি দেৰিকে উঠাৰ কাৰণে হয় নেকি জানো। যে বা উঠাপা বুলি একেবাৰে ৰ'দ ৰ'দ ৰ'দ ৰ'দ ৰ'দে আৰু এই পাঁচ
কালি কালি আমি যেতিয়া এন চি চি গৈছো।
উম।
এন চি চি জাউতেটো যেতিয়া আমাক ভল এই এইটো বাস্কেটবল ফিল্ডত বহাই থৈছে।
উম।
ইফালৰ পৰা ৰ'দটো ওলাই আহিছে তাকো ৰ'দটো কোমল মানে যোনটো পাতলা ৰ'দ সেইটোও নহয়। একে টেকটেকীয়া ৰ'দটো যে
উম।
ছেম সেইটো একে তাতে বহাই থৈছে বহি থাক বহি থাক এই যি গৰম লাগিছে এইফালে ঘামে জোল বৈ গৈছে। এ বহুত বেয়া হৈছে বা কালি মই সেইকাৰণে চাগো কালি ৰ'দত থাকা পাও তেনেকুৱাও হ'ব পায়। গা সেইকাৰণে ঘৰত বেয়া। বাকী ক ঘৰত ভালেই চবৰ?
ভাল ভাল ভাল তাকে চৰ্দি দালৰপা মানে একো মানে একো কৰিব মন য নহয়।
তোৰ বা এতিয়া অকনমান টেনচন কমিছে তোৰ এতিয়া টেনশচন ক। তোৰ বোলো টেনচন কমিছে।
কিয়?
তোৰ ধৰি লও এতিয়া আগতে তই ঘৰত কোনো নাছিলে তই গোটেই কাম কৰিব লাগে।
উম।
এতিয়া অকন মাৰ হত আহিছে নহয় বায়েৰ হত আহিছে কিবা এটা কৰি দিব।
উম।
তোৰ হাতটো অকণমান সাৰিছে না তই এতিয়া মানে বেমাৰটো অকণ শুই থাকিবও পাৰিবি তো কোননেও কব নাই।
সেইটোৱে।
তোৰ ডিউটি খিনি তাৰ মানে আগতেই কৈ থলি।
হম?
তোৰ ডিউটি খিনি বোলো তই আগতে কৈ থলি।
উম, উম।
এইটো কাৰণে মই এতিয়া জাগৰণক ফোন মাৰিম বাৰু জাগৰণক জাগৰণক ফোন মাৰি পেলাই মই তোৰ তাক ক'ম বোলো তই আহ যদি আহ। সি ক'ব ন আহিম নাহিম তাৰপিছত মই কম চাৰ ৰন নাই। তই মই আৰু এ মিন্ময় লগত আৰু এটা কাৰোবাক লৈ আহিবি আৰুও তই ধৰি ল তোৰ সাঁতোৰা পোৱালি এটাক লৈ আহিবি নি পোৱা বুলি গ'লে আমি লাভ নাই নহয় ভীম অ' ভীমক। এই বেচাৰটো কিয় মাতনো সেই বেচৰাটো কান্দি পেলাই। অ', কালি যে আমি যে সাঁতুৰিব গৈছো।
উম।
ঘটুৱা পোৱালিৰ তিনিটামান আছে দেই।
উম।
লেংটা হৈ সাতুৰি আছে নহয়।
অ'।
তাৰ পিছত আহ মানে কাপোৰ চাপোৰ পিন্ধা নাই তাৰ পিছত আমি গই পাইছো। আমি সাঁতুৰিব যেতিয়া ধৰিছো সিহতে একে এই পাছফালে ধৰি হৈছে নহয় পুখুৰীটো এই গছ কেইডালৰ ওচৰলে।
গোটেই কেইটে লাজত একগে সৰু সৰু পোৱালি।
উম।
তাৰপছত আৰু মই আমি কৈছো বোলে এ তুম কি কৰি আছিল ইয়াত কি কৰি আছিল কৈছো বোলে এ সাঁতুৰিছিলো দাদা। এই তোমালোকে অহা দেখিবলৈ লাজ লাগিছে মই কৈছো আমিও লোৱা তুমিতেও লোৱা আহ আহ বোলো। তাৰ পাছত আহিছো হেই বেচৰা কেইটা মানে আমাৰ দেখি ভয় খাই গ'ল।
তাৰ পা সাতুৰিছে নে নাই?
সাতু এই নাই নোৱাৰে বামতে এই এইটো এই পিন্টুলতো নিচিনা থাকে।
সেইটো কাৰণে সিহঁতে মানে সিহঁতৰ ঘৰৰ ওচৰতেতো ভতুৱা যে।
উম, এই শোণিতক মাতি দিব লাগিব ৰ অ' শোণিত আছে নেকি ঘৰত।
শুনিত আছে শুনিত তোৰ ই মাত্ৰ ইফালে গ'ল সি না নাহে।
ভাল লাগে ল'ৰাতোক কিবা।
নম্বাৰ নাই নহয়। মানে পোৱালি কেইটামান থাকিলে কি হয় জান ভাল হয় মানে আমি ধৰি লও। আমি দুটাই সাঁতুৰিছো নয় এতিয়া এটা কিনি টানি লৈ গলি নহয় এটা কিনি ফুটমি ভয় খুৱাই থাকিলি। তেনেকুৱা মানে আৰু সেইটো পুখুৰত যে এতিয়া মানে পুৰা ঠাণ্ডা পৰি আছে। বুজছ বুজিছ। উম, কিন্তু গছ মানে ইফালে আছে ইফালে থকাখিনি পুৰা পানী খিনি ঠাণ্ডা কিন্তু এইফালৰ খিনি গৰম অকমান।
চাইডৰ মাটিখিনি আলি দিলে নে
অ', দিলে অ' দিলে।
মানে জপিয়াব পাৰিম আৰু।
এই পাৰিম মই কালি সিনা জঁপি আছো নহয় ব্লেক ফ্লিক মাৰিছো। এই কি মজা লাগিছে এে পিঠিখনত চেটেপকে পাইছো।
বেয়া জোৰছে পাইছো বা। তাৰ পিছত আকৌ উস্তাৰদি মি পেলাই আৌ যাৰ কাৰণেৈ মিমা মাৰিমা বো সি আকৌ উলটাই দুখ পালে। মই তাকে ক'লো কৈছো বো তই বো ই উস্তাদি মাৰি য বো লাষ্টত হে